আহ কি আছে
আৰু দোকানৰ ফালে আহিছিলোঁ
সমান নিব আহিছে
অঁ মানে আজি দিনত সোনকালে ভাত খালেনে? তাৰে মানে কিবাকিবি বজাৰ দেউতাক নাই দেওঁ মইয়ে বজাৰ কৰিব আহিলোঁ।
অ' উম আৰুে গল কে সালখি না আছিল নে কি
কি ক'লা?
বহুত সোনকালে ভাত খাইছি মানে কিবা আছিল নেকি?
নাই নাই নাই মানুহ নাই আৰু
মানুহ নাই
আমি
আমি দুজন আছিলোঁ সেইকাৰণে আমি আৰু একবাৰতে সমাপ্ত কৰি দিলোঁ
অ পিছে আপোনালোকে ঘৰত সকলোৱে কি কৰি আছে
এইবিলাক কোনোবাই টিভি চাই আছে কোনোবাই মোবাইল টিভি আছে এনেকুৱা আছে আৰু মই আৰু অ মই আৰু ফোনতে ব্যস্ত হ'লোঁ
ভালে হৈছে ফোন কৰাৰ কাৰণে এনে মান ফোন কৰিলে ভাল লাগে আৰু
তাৰপিছত খবৰ কাৰনে ভালে আছেনে
কি কৈছো বুজা নাই
খবৰ ভালে আছেনে বোলো
খবৰ আছোন ভালে বেয়াই আৰু এই এইফালে ভাল খালে অলপ খুলিব আহিছিলে নাব
মই দোকানতে আছো দোকানত বহুত মানুহ কাৰণে মই ৰাস্তাত থিয় হৈ আছোঁ ই টচাৰীডত বহুত মানুহ আছে
আহ মানে ইফালে আমাৰ ইফালে মানে প্ৰথমফালে হে কথা ন খালে শুনিব আহিব মানে মানে সেনেকে ইমান দূৰত যোৱা নাই মান এনেই অলপ মা অল ফুব আহিছো মাহ অ মাৰ আছে সেনেকে মা মই এনে মানে শুনিব আহিছো মানে এইফালে উ এনে এইফালে মানে ভাল ভাল লাগে আৰু সনে ঠাণ্ডা বতাও নিলাকে আৰু মানে ৰাস্তাতো ভাল ভালো লাগে আহি
আমিও যাওঁ ফুৰিব কিন্তু কথা হ'ল আজি যোৱা নাই আৰু এতিয়া মই আৰু দোকানত বজাৰ চজাৰ কৰি যালে দেৰিও হ'ব গধূলি মানে গাড় আাজৰি হৈ গা পা ধুই আমিও ওলাই যাওঁ ভাল লাগে গ'লে আমি আৰু খিনি একেলগেই যাওঁ
হয় আমাৰ ইয়াতে ৰাতিও আকৌ ভাত পানী খাই খেে মানুহ বিলাকে আ বনাব যে সেইকাৰণে কালে মানে কিলে ন মানেদে মানে ৰাম এনে মানুহ বিলাকে কিছুমানে সাৰ লব ৰাসা বজ আকৌ কিছুমানে মেছ পানী লব সেনেকে মানে সকলোে বহি থাকে মানে সোনকালে ভান দে আৰু অলপ সেনেকে ন এঘ মানে চাৰে মানে মানে সেনেকে সকলোৱে বহি থাকে
ইয়াতে থাকে আমাৰ ইয়াতেো মানে দাকানে গস্তাবিলাক মানে তাতে ধুনীয়া এডালাহত গছ আছে আঁহত গছৰ তলত মানে বহি থাকে মানে ঠাণ্ডা হোৱা লাগি থাকেনে
অ
চাম বহুত থাকে গোটেই গোটেই ডেকা চামটো ৰাতি বাৰটাত এটা বজালৈক থাকেই লাইন নহ'লেতো কথাই নাই তাতে আৰু আমাৰ তাৰ ওচৰতে পেণ্ডেলৰ বাঁ আছে তাৰ ঘৰতে বঘাত দি থাকে টোপনি মাৰি থাকে বটাাহ লাগি থাকে
ন নাল ভনেে
নাই নাই আমি ৰাতি ওলাই নাযাওঁ আমি ভিতৰতে থাকোঁ যদি লাইন যায় তেতিয়াহ'লে আৰু আমাৰ ইনভেটৰ আছেনে
অ অ
আৰু ওলাই যাব লগা নহয় আৰু
অ
উম
আাৰ আছে মানে এ আৰু অলপ কাম আছে চাং আহে নিবাই নিিলো মানে মনত নায়ে নহ'লে দেখে মায়ে আৰু মই আছিলোো মানে পৰীক্ষা আছিল পৰীক্ষা দিল ঠাই দিব গৈছিল সে তাই গধূলহে আহি গেছে এনেকে আৰু আমি দিনত মানে সেনেকে আৰু আলোহীওাই আমাৰ মানে আমাৰ অলপ মানে ব্য়ৱসায় কাৰণে নহয় চব ব্য়ৱসায় সেনেকে শনিলে মানে এখন মানুহ মানুহ এখ মানে মিয়া আছে মিয়া থাকিলে সেনেকে প্ মানে বিয়াৰ ফলত মানে ট চপ্নি খিনি মানে বিয়াত মানে লব সেনেকে মানে এ কথা পাতিব আৰু খ যে মানে কি লাগে কি নালাগে মানে সেনেকে খোৱা লোৱাও ভালে নহল উম এতিয়া মানে অলপ সোনকালে ভাত পানী বনাব দিছে বনাই কিনে মানে সোনকালে হ লিব আৰু
উম সোনকালেই হ'ব ভাত খোৱাটো ব বনাব লাগিলি মানে সোনকালে আমাৰো হৈছে আজি একেলগে মানে মিলি গৈছে দুঘৰৰে
আহ
ভণ্টি কি পৰীক্ষা দিছে এনুৱেল দিছেনে
ইমান ধনিয়া নাই মানে আই এ লগৰ মানে ছোৱালীজনী তাই এজনী বান্ধৱী আে তাই মানে আজি জন্মদিন আে সেনেকে মানে জন্মদিন থাকে এনে অলপ হৰি হ'ল সিহঁতে বোলে এনেকে হোটেলত সোমাইছে বা খাইছে পাৰ্টি কৰিছে সেনেক স মানে পৰীক্ষাও দিলে চ পৰীক্ষা আছিল
আজিকালি মানে আজিকালি মানে এই শুনিছিলানে যে ৰামচৰণ ভঁৰালি যে এটা নাম আছিলে আধুনিক যুগৰ বৈজ্ঞানিক কথা, তেনেকুৱা মানে আজিকালি মানে ফেশ্বন হৈ গৈছে এইটো জন্মদিন
অ অ অ আঠ ই বাৰ আ ইিবাৰ ম মেচি নালে মানে
আজিকালি পাৰ্টিটো বেছি, আমাৰ কিন্তু আমাৰ আমাৰ মা দেউতাহঁতে আমাৰ পাতি নাপালে দেই।
আৰ মাতিব নাই ম সনে সেনেকে আৰু কেতিয়া গও ঘতে এখন চজ কাৰণে সেইবিলাকে মানে মানি পোৱা নাই আৰু
কেক চেক বনোৱা কিবাাকিবিগিলা বহুত প্ৰতিিকী আজিকালি ডাঙৰ পন্ধানাৰবিলাকত গিলাক ৰেষ্টুৰেণ্টতে পাতে বা বেলেগ জেগাতে পাতে এইবিলাক ফেশ্বন হৈ গৈছে
তাৰছত আৰু এইবাক নহলে আজিকালি নচে আজিকালি মানে যিয়ে নহয় খনত ত অ ভাহ অ অ বাহিৰত আ কনিবই
আজি তাৰমানে এদিনে ঘৰত ভাত খোৱা হোৱা নাই, পাৰ্টি খাই আহিছে।
ন ভাত খোৱা নাই দিলো ভাত খোৱা নাই
আহ। আজিকালি ভাতত চাই এইবিলাক বস্তুহে বেছি ভাল প্ৰিয়, সেইবিলাকৰ আজিকালি ভাততকৈ সেইবিলাক বস্তুহে প্ৰিয় ল'ৰা ছোৱালীবিলাকৰ। ভাত নাখালেও কথা নাই, এইগিলা এগিলা কিবা কিবি কেক খোৱা, কিবা ম'ম' খোৱা, কিবা খোৱা আৰু কি কয়, এইবিলাক কি কি ফুচকাহ ফুচকা খোৱা
চ প ন অ মানে ভাল ন ভাল হ স কে বাহৰা বস্ত যে ম
উম
মানে আমাৰ ইয়াতে মানে সেনেকে দোকান নাই এনে, বাহিৰা বস্তুৰ আমি মানে এইবিলাক খাব লাগে চকল ফালে যাব লাগে। চক নু ছোৱালী মানুহ ক'তনো গধূলি আৰু ৰাতি যাব। কাৰণ আমাৰ ইয়াতে অলপ মানুহবিলাক অলপ মানে বেয়া বা কিছুমানে, কৰে সেনেকে যাবও নোৱাৰোন, দেউতাই যায়, জালে দেউতাই গলে এনেকে আনিলেই
উম। উম।
আমাৰ এইফালে যোৱা নহয় আৰু। আমি মানে সেনেকে বাহিৰা বস্তু ইমান নাখাওৱে।
উম, ছোৱালী মানুহ যাব নালাগে দিয়া, আজিকালি কোনে কি কয় ভাল
আহ।
সেইকাৰণে নোযোৱাত টোৱে ভাল। কিবা লাগিলে দেউতাক ক'বা, দেউতাই আনি দিব।
নাই এনে দেউতাই আনিলে হক সকলো মানে মায়ও নযায় এনে কত, মায়ে এনে আমাৰ ইয়াতে গাঁৱৰ ওচৰতে মানে দোকান আছে যাই আৰু ওলে, এনে গধূলি হলে মানে আমি কোনো দোকান চোকান নাযাওৱে। হয়, দেউতাই যাব নহলে আৰু ক আমাক ফুনক আনিব দিওঁ দেউ নাহিলে এনেকে। অলপ মানে এ ম লৰা আছে নৰা এজন। মানে সেইয়াক হলিও আনিব দেও আমি নাজোৱা আৰু।
ল'ৰাই কি কৰে?
হা? হা?
দুটা ল'ৰাই বি কৰে?
এটা লৰাই মানে এতিয়া সেনেকে একো কাম কৰা নাই মানে এনে ঘৰতে থাকে, থাকিলে কোম্পালী যায়। মানে সি মিস্ৰী ডাঙল নহয় আৰু নহলে সি বৰ্তমান কাম কৰিব হয় মা এ কিন্তু মানে সি যিমান যি হ'লেও আজিকালি ল'ৰা ছোৱালী কোম্পানী কাম কৰিব লাগ মানে। এনেকে যাবৰ ইচ্ছা নকৰে। আজিকালিতো কমানি ন আজ কালি যিমান পঢ়া শুনা নহও কিয়। মানে ইমানখন ভাল চাল ফে নাপায় সেইনেক মানো ফেট নাপায়।
উম।
অ' হৈ।
ঠিকে আছে। যেনে মনে আজি এনেকৈ খাইছো, কালিতো খাব নোৱাৰিব কিবা এটা এতিয়াৰ পৰা ভবাটো ভাল কালিলৈকে বিয়া বাৰু কৰালে অসুবিধা হৈ নাযাব। ত' আজিকালি সেইবিলাক ভাবি আগত ত ভাবি লয় পিছতহে পিছৰটো চিন্তা কৰে। পিছৰটটো কেনেকৈ খুৱাব কি কৰিব? সেইটো ভাবি লৈহে আজিকালি ল'ৰাবিলাকে কাম কৰে।
উম।
সেইটো ভাবি ল'ব লাগিব ভালদৰে কিবা এটা কামত মনোযোগদি কামত সোমাব লাগিব।
আজি কালি কিমান কাম আছে কিমান চাকৰি আছে এক হ'ল এক আচাম পুলিচৰ ফৰেষ্ট ত কিমান সুবিধা আছে এ পি চ চি, উ প চ চি কিন্তু মানে হেৰী লৰা সেইটোত সফালে পঢ়া শুনাৰ বিষয়ে যাব নোখোজে।
সেইটোৰ বাৰু বেলেগ কথা পাতো, তাহঁতৰ ল'ৰাৰ কথাটো বেলেগ কথা এতিয়া তোমালোকৰ কথাটো হে ভাবা নিজে কি কৰি খাবা কি কৰিবা কি নকৰিবা সেইটোহে ভাবি লোৱা। কেনেকে আজিকালি টকা পইচা নহ'লে কিন্তু কাম নাই দেই। হ'ব দিয়ক হেল্ল' হ'ব দিয়ক।